হেল্ল' হেল্ল' অ কোৱা
হেল্ল'
হেল্ল'
কি কইছে
হেল্ল' এ আছো তুমি এনে বহি আছো তুমি কি কৰিছা
মইও এনেই
ভাত বনাইছা
ভাত খালো একটিপ ভাত খালো একটিপ
লাই নে ভাত
অ', ভতুৱা মানুহ যে ৰাতিপুৱাৰ খাই দিলো। ভতুৱা যে ৰাতিপুৱা ভাত খাই ভাল পাওঁ।
মই নাই খোৱা আজি-
কিয়?
এ ৰাতি- ৰাতিপুৱাতো মই ভাত নাখায় বাৰু তাৰপিছত হেৰি ৰাতিপুৱাই এনেকে। মেগী খাই, মেগী নাখাই। আগতে মেগীটোৰ নামেই নলওঁ মই মেগী নাখাওঁ। ৰাতিপুৱা উঠিলো চাৰি- কেইটা বজাত?
উ'ম
চাৰিটা বজাত- উঠিছিলো আজি য়োগা আছিলে যে
অ', য়োগা কৰিলে-
তাৰ পিছত চাৰে পাঁচটা বজাত- ওলাই গৈছো ছটা বজাত পাইছো, গৈ ছটা বজাত পাই লৈ য়োগা য়োগা হেৰি কৰিলো। কৰি আহি আঠটা বজাত পাইছো। বজাত পাই লৈ আহ চাহ বনালো, চাহ বনাই উ'ম চাহ বনাই খাই। খাই বৈ- মানুহটোক পঠিয়ালো। ভাত পানী খুৱাই- পঠিয়াই দি পেলাই কালি ৰাতিয়ে ভাইটিয়ে ফোন- কৈছিলে আহিবি নেকি ঘৰলৈ-
অ',
মা হতৰ আৰু
অ', কিবা পাতিছে।
এনেই সি মানে সেই চান্দে ঘৰত থাকে, যে তাৰ পিছত মই বলো- যাম দে তাৰপিছত- আহিলো আহি পেলাই সৌৱা আৰু সি আছে ৰাস্তাত বৰষুণ- ষুণ বৰষুণ গাড়ী চাড়ী নাই তাৰ পিছত যেনে যেনেকে তেনেকে আহি পালোহি আহি ইয়াতে বহি আছো। এতিয়া ভাত পানী ইয়াতে খাই বোৱা আৰু সন্ধিয়া যাম আৰু। আজি মানে ছানডে যে সেইকাৰণে ফুৰা। ফুৰা প্লেন পাতিছিলো আৰু হম।
অ ম কি আনিছান মাছ -
চানদে ক্ মাংস আনিম বুলি কৈা মাংস নাহ নাখাওঁ বুলি ক'লো খাবলৈ মন নাই।
আমনি লাগে ন খাই খাই মাংস খিনি।
অ কালি ৰাতি খাই যে পৰহি খাইছোৱেই। সেইকাৰণে মইো মাংসাংস আনিব নালাগে এনে কিবা চিম্পুলকৈ খাম আৰু তেনেকৈ ক'লোঁ এয়া মাংস নাখাওঁ তাৰমানে।
আহ এয়া এইো আছে ন?
কোন নাই ম
আহ মানে পোৱাইছে লৈ নাযায় আৰু! অ।
ম আজিকালি অকলে অকলে অকলে আহাৰো হেৰি আছে নহয়।
মজাই বেলেগ।
বুজ মজাই বেলেগ অকলে আহহা এই লগত লৈ চোৱাত লগত লৈ খোৱাতকৈ অকলে গুৈ ফোৱাই ভাল নহয় সেইকাৰণে অকলেই আহিছো লগত লৈনো ফুৰো
উ লগ ধৰিছিলে কি কলে ন বুলি লগতটো ধৰিছিলে কি কলে নাযাওঁ বুলি কলে
ক'লে আৰু মই বোলো হেৰি নাওঁ যেতিয়া উপায়টোো নাই। হ আৰু মই হেৰি এইয়া কি অকলে যাওঁ অকলে গৈ পেলাই সন্ধিয়া স অকলে অকলে গুচি আহিম আৰু নাই নাই নাই আহ বুলি কলে মই নকৰো মানে ইমান জোৰ নকৰো জোৰ। অকলে যাম সেইকাৰণে। চাহ খালোঁ, মায়ে পুৰি বনাই থ'লে, পুৰি-ভাজি বনাই থ'লে। আহিম বুলি জানেই যে, বনালে, সেইকাৰণে পুৰি-ভাজি চাহ খালোঁ। খাই-বই লৈ বহি আছোঁ। আমি হেৰি এ ফুৰিবলৈ যোৱা প্লেন পাত আছোঁ। চিনেমা চাবলৈ যোৱা, চু চুপা-চুপি, অ'। আহ্ তাকেইতো কোৱা কোৱা শুনিছো বাৰু নিজেতো বাৰ যোৱা নাই এতিয়ালৈকে চোৱা নাই বাৰু। হেৰিয়ে চাবলৈ যোৱা কথ পাতিছোঁ। জানো কেতিয়ালৈ হয়! চাবলৈ যোৱাতো যোৱাতটো যাম বাৰু।
আকৌ অকণ বাহিৰত ফুৰিব যোৱাৰ কথা আছিলে নহয়! সেয়া কি হ'ল?
বাহিৰত ফুৰিবলৈ যোৱাটো হ'ব বাৰু যাম বুলি পাতিছিলোঁ। যাম মানে ই-ইয়াত যাম হা?
পিকনিক।
অ' তেনেকে যাম আৰু। চব মানে একেলগে যাম।
উম এটা বস্তু ভাল লাগে কিন্তু ন ঘৰতে বনাই নি পেলাই, খাই কৰি গুচি আহিব লাগে, তেতিয়া ফুৰিবলে সময় পায়। নহলে বনাওঁতে সময়টো গুচি যায় ন'।
বনাওঁতে সময়টো গুচি যায় ঘূৰিবও নোৱাৰি, কৰিবও নোৱাৰি। তাৰপিছত বনাই লৈ গ'লে খাই বৈ আমি ফুৰিব পাৰিম।
ক'ব আপুনি কনফাৰ্মটো দিব, নহ'লে চব সময়ত আকৌ দিগদাৰ ন ল'ৰাৰ স্কুল-চিস্কুল থাকেতো।
গৰম বন্ধ নিদিব জানো?
নিদিয়ে আৰু আৰু দুবাৰ দুবাৰ দিব নেকি চল্লিশ দিন গৰম বন্ধ দিছেহে আৰু দিব নেকি!
অ। চল্লিশ দিন দি পেলাই সেই ওঠৰ তাৰিখৰ পৰা আছে
অ মই নাজানো মইছো হে দিবহে নেকি এইবিলাক স্কুলত দিয়া নাইতো সেইকাৰণে মই ভাবিছো নাই দিয়া চাগে।
অ এইবিলাকে আমাৰ ল'ৰাৰ হ দি মেলি আজৰি তাকৌ এদিন দুদিনো নহয় এমাহো নহয় চল্লিশ দিন, দিলে। তেতিয়া মৰ গৰম তেতিয়া মৰিব মেইন গৰম খিনিতহে দিব লাগে ন পোৱালি খিনি হা, নহয়, কেবিহে।
গৰম কৰিব হে অ বীৰ।
অ সেইটোয়েতো নাপালে মেইন গৰমটো।
আহ
উম', মই এনেকে দেল্লি হেইঅপা দিয়েযে হেইকাৰণে হেই কৰ কৰে
অ চবৰে বেলেগ বেলেগ যে।
অ তাত যেতিয়া দিব মানে ইয়াতো একেই দিব অ বেয়া নহয় কিন্তু হেৰি মেইন গৰমটো নাপায় আৰু।
অ মেইন গৰমটো জুলাইতহে পৰে জুলাই মাহত গৰম পৰে জুলাই, আগষ্ট। ষ্ট এইতো দুমাহে গৰম পৰে আৰু
উম আনকি কতো ফুৰাও নহলে গৰম বন্ধত ফুৰিবলে যাম যাম বুলি।
ফুৰিব নাছিলে
এ নিমিলিলে অ সময়টো বেয়া হৈ গ'ল জুলাই চুলাই মাহত গৈহে ভাল লাগে আগতীয়াকে ক'ত ফুৰিব যাম কওকচোন
ছজনা বা ডিউটি তই যাবলৈ দিগদাৰ হয় ন হয়
সেইটোয়ে দে কাম থাকে যে দিগদাৰ আৰু
উম।
আমি এতিয়া কাম বন নোহোৱা মানহ আৰু ঘূৰি মাৰো আজি বতৰটো ভালে কৰিছে বৰষুণ নিদিলেই হ'ল খালি।
বৰষুণ নিদিলে মানে মই ইউনিফৰ্ম চিনিফৰ্ম ধুই দিলো মই চিন্তা। কৰিছো কাইলৈ নুসুকালে কি পিন্ধি পথাম আপুনি ভাবিছে সেইটো কথা মই ৰ'দ দিলেহে ভাল পাওঁ দেওবাৰ দিনটো কাম বন কৰিবলৈ সুবিধা হয় ন।
উম। আমাৰ স্কুলীয়া পোৱালি নাই এতিয়া মোৰ টেনচন নাই।
সেইটো কাৰ।
এইফেলে আজি এইফেলে আহিলো এতিয়া তাৰ পিছত আকৌ হেৰি লগৰ এজনীয়ে? ফোন কৰিছে আজি যোৱা কথা আছিলে সিহতৰ ঘৰলৈ তাছত মোক ফোন কৰিছে আজি আহিবানে এ এতিয়া অলপ আগতে ফোন কৰিছে আহিবানে। মোকচো অহ মতে আজি নাযাওঁ কাইলৈ যাম দিয়া তাৰপিছত তাই কৈছে হেৰি অ তাই কৈছে মই হে ই এফালে যোৱা কথা আছিলে তুমি আহা নাহা আগতে মই কথাটো জানি লৈছো। যদি অহা নাযাওঁ মচো নালাগে। তুমি যোৱা যোৱা, ক'বাত যাবলগীয়া আছে। যোৱা মই কাইলৈ যাম তেনে কলো হৈছে অ ঠিকে। ঠিকে আছা দিয়া তেতিয়াহলে মই হেৰি ফুৰিব।
আহ একেদিনাই ওলাই গৈছে দুটা দুটা।
একেদিনাখনে যদি দুইটা যদি একেলগে কেনেকে যদি কৰি দিওঁ লোকচান হ'ব নহয়।
অ খাব নোৱাৰি বহিব নোৱাৰি ন অ।
আহ। তাকে। দিনতো যদি ফুৰি চাকি চে শেষ কৰি দিওঁ পিছৰদিনাখন কি কৰিম সেইকাৰণে মানে কাইলৈ যাম অ। সেইকাৰণে এ কাইলৈ যাম আৰু কাইলৈ সন্ধ্যা, হেৰি, আবেলি চাৰিটা-পাঁচ বৰ্তমানত গুচি যাম গৈ মেলি সন্ধিয়া হে তাতে অলপ সময় থাকি আৰু এতিয়া আৰু আমাৰ ফুৰাই আৰু
সাইটয়ে আৰু আমাৰে নাই মই আজি লে মনে নাযায় কতো যাবলৈ
তোমাৰ পোৱালি জালি আছে এতিয়া পঢ়া শুনা আছে ঘূৰা টাইম নাই আমাৰ পোৱালি যেন নাই আমি এতিয়া বুঢ়া হলো যে
আমি ৱট কৰিব লাগিব তেতিয়ালৈকে
হে হে।। ফুৰিম আৰু এতিয়া ফুৰি চাকি এতিয়া আৰু মানে হেৰি হৈ থাকো আৰু
কেতিয়াবা আমাকো নিব, আক
নিম কিয় নিদিম মইতো নিম বিতিয়া ওলাই থাকো ন নিম বুলি মই ভাবিয়ে আছো। কেতিয়া ওলোৱা কেতিয়া যোৱা মই নিম বুলিি মই হেৰি কৰি থৈয়ে দিছো চব কে নিম আৰু কোনোবা কোনোবা যাম বুলি কৈছে
উম।
তেনেকে এ টিন তা মানে একেলগে গোটেইখিনি যাম। তাৰপিছত এদিন মানে আমি অকলে, এক্সট্ৰাকৈ যাম, থকাকৈ
অ
সেইটো মানে গৰ মধত যাম থকাকৈ
উ দেওবাৰ পৰিলে ভাল পাৰো দেওবাৰে
অ আমি তিনদিন মান থকাকৈ যাম ওলা তিনদিন তিনদিন মমান থকাকৈ গৈ মানে ৰুম চুম লৈ তাতে থাকিম। তাতে থাকি ফুৰা চুকা কৰি তিনদিনা প্ৰথম দিনাখন গৈ মানে ঘূৰি পোংঘৰিত সন্ধিয়া ৰুম লৈ থাকি তাৰ পিছত পিছদিনা খন ঘূৰিম তাৰ পিছৰ দিনাখন মানে আৰু ঘৰলৈ আহিম।
আহ ফুৰা আৰু ঘূৰা
কাই তিনিদিনীয়া কাৰ্যসূচী বনাই লৈছো মানে ঘূৰিম বুলি বোৱাৰীক ঘৰত থম
নি চৰাম নক
দেখি লৈছোঁ, হা দেখি লৈছো
খোৱাবি ধৰিলো এইবোৰ লগত তেওঁ ঘৰ ভিতৰত লৈ যাব, আকৌ
উম থৈ যাম আকৌ অ', মানুহ আছে ঘৰত। তেতিয়া মোক কেলে লৈ ফুৰিম লগত? থাকিব। ঘৰত। মই ইমান দিন ঘৰ ধৰিলো আৰু। এতিয়া মই ঘৰ নধৰো। এতিয়া ঘৰ ধৰা মানুহ আহিছে।
যি খাৱ বনাই খোৱাবি, আলহী আহিলে শুশ্ৰূষা কৰিবি বুলি
অ' আলহী শুশ্ৰূষা কৰিবি। মোৰ এতিয়া কাম নাই। অ খা চব যোগাৰ আছে বনাই খা। বনাই খোৱা। চব নিজে-নিজে কৰি থাক। মই ঘূৰিম এতিয়া।
উম। ভৰি দাঙিলো যেতিয়া নোসোমাই আৰু। নবহে আৰু।
এতিয়া নহয়
অ ভৰিত দাঙিলে যেতিয়া নবহে।
এ এতিয়া ভৰি দাঙিল যে তলত নপৰে আৰু। একে ওপৰতে উঠি থাকিব। উঠিয়ে থাকিব ওপৰত। উম। ফুৰি থাকিম এতিয়া। ফুুৰাৰে কাম এতিয়া। নহয় জানো। বুঢ়া হলে- বুঢ়া হ'লে- ঘৰত নাথাকে নহয় মানুহ। মানে এতিয়া আমি
এতিয়া সময় বাৰু আপোনালোকৰ সময়। চিৰিয়াচলি সঁচা কথা কবলৈ গ'লে কোনো হেদেক নাই। টেনচন নাই। উম। হেইটয়েটো কৈ আছো। সময় এতিয়া আৰু। কেতিয়া ফুৰিব বুঢ়া হলে নোৱাৰে। হেৰিও নোৱাৰে।
একেবাৰে বুঢ়া হলে লোকচান হব নয়, ঘূৰিও কৰিব নোৱাৰিম একোফালৰ পৰা হেৰি নহ'ব। সেইকাৰণে এইটো এতিয়া মজলীয়া টাইমটোতে ঘুৰি ল। মানুহৰ এ ছোৱালী মানুহৰ মজলীয়া আছে। বুঢ়া মানুহৰ মজলীয়া আছে।
আহ।
হয়। হয়নে নহয়? এতিয়া আমি অ'হ। তেন্তে ফুলকুমলীয়া। মানে আমি আকৌ বুঢ়া, কি মজলীয়া বুঢ়াটো। সেইকাৰণে আমি মানে হেৰি কৰিম এতিয়া ছোৱালী মানুহৰ লগত নিমিলে একো লগত নিমিলে আমি সেইটো মজলীয়া বুঢ়াটোত আমি এতিয়া ঘূৰিম এতিয়া।
আহ সেইটোৱেই।
য় আৰু আজৰি হয় তাৰপিছত আৰু একেবাৰে ৰিষ্ট ম হয়
উম।
এতিয়া ৰেষ্ট লবলৈ হেৰি টাইম হলে আৰু সোমাই যাম আৰু আমি নোলও আৰু। সিহঁতে যি কৰে কৰিব আৰু - এতিয়া আৰু তেতিয়া মই ঘৰ ধৰিম আৰু। পোৱালিজনী হ'ব সেইয়া চাম নাতি না। হ'ব।
অতে ৰসম
নাতি নোচোৱাম ঘৰে ঘৰে ঘূৰিম।
এনেই বুঢ়ী নাচনী বোলে তাতে নাতিনিয়েক ইৈছে আৰু। কোনে পায় আৰু এতিয়াই ভবা নাই চা।